অ হেল্ল'।
অহ কি কৰি আছা
এ উঠিল ৰ'ব অলপ আগত আপুনি
আচ্ছা মইয়ো হ'ল মোৰ একচুৱেলি ৰাতিপুৱা তোমাৰ ছিক্স ফিফটি এইট মানত ছিক্স ফিফটি মানত উঠিলো তাৰ পিছত ছিলো ত কিবা খোৱা লোৱা কৰিলা নে নাই
উম চাহ খালো আপুনি
অ মই মানে তোমাৰ ছিক্স ফিফটি মানত উঠিলে উঠি কিনে তোমাৰ এনে পানী অকন খালো খাই কেনে অকনমান কিবা কিবি অকমান চালো আৰু চাই কিনে তোমাৰ মানে সে অকমান কিতাপ ৰিলেটেড বস্তু অকমান চালো আৰু তাৰপিছত চাই অ এনে ভালকে পঢ়া নাই বাৰু সচা কথা কব গলে মানে এ পঢ়িছো আৰু তাৰ পিছত তোমাৰ ধৰি লোৱা এই কি বুলি কয় এলৰ এই ষ্টাৰ্ট দিছো পঢ়াৰ তাৰপিছত আঠটামান বজাত তোমাৰ ভন্টিক আনিব গলো অ চৰি থব গলো কলেজত অ ডিদিবুৰত পঢ়ে ন এই ডিদিবোৰত তাই মানে কি থব গ'লো আৰু আঠটা দহ মানত গ'লো থব যাই আহিলো আহি কেনে তোমাৰ চাহ খালো চাহ আৰু বিস্কুট খালো খাই কেনে আৰু আহি কেনে ৰেষ্ট ললো ৰেষ্ট লৈ অকমান ক্লাছ কৰিলো কৰি কিনে আৰু দেউতাক কিবা এটা বস্তু দিব যাব লাগে আৰু এ বস্তুটো দিব গৈছো ৰবা দিব যাই আহি যাষ্ট ৰেষ্ট ললো লৈ কিনে ভাবিলো কি তোমাক কল কৰো এবাৰ কল কৰিলো তোমাক অ কিবা আজি মানে ইমান বেছি গৰম দিছে মানে মই এইটো চখ হয় মানে এতিয়া বৰ বৰ্তমান চোৱা জুন জুলাই মে জুন বা মাৰ্চ ইতিয়ালৈ ন হায়েষ্ট আজি মই গৰম পাইছো হায়েষ্ট মানে আজি বিশ্বকৰ্ম মনো আ আঠটা দছত মানে মোৰ ভণ্টিক আৰু আঠটা দহত মানে মই কলেজত থব গৈছো অ মা আ তাৰ ৰচতে কি ৰ'দ মানে কি কবা মানে কি ৰদ মানে কি পোহৰ একদম তাকেতো স মানুহ বিলাকে কেনেকুৱ বা কাম কৰিব কেনেকুৱা বা হি কৰিব সেইটোয়ে মেইন প্ৰব্লেম ৰে
সেতোৱেটো মই কেনেকে কলেজ যাওঁ কলেজ খুলি থাকে মানে ভাবি
অ আৰে আমিতো অকল কলেজ যাম আহিম আমো জাষ্ট বহি যাম আৰু বহি আহিম মই অকণমান খোজকাঢ়ি যাম সেইটো আমাৰ তত আমাৰো বহুত কষ্ট আমাৰো বহুত গৰম লাগিব সেইমানিছো বা যিবিলাক মানুহ দিনটো ৰ'দ কাম কৰি ব এইবিলাক মানুহ কেনেকুৱা অৱস্থা হ'ব এয়া। তাকেতো এইটো কি মানে আৰু যিমান বছৰ বছৰ বাঢ়ি যাই আছে যিমান দিন দিন বাঢ়ি আছে কিমান গৰমটো বহু বেছি বাঢ়ি যায় আছে
উম উম উম তাকেইতো
মানে পিছলৈ য আমি কেনেকৈ মানে কেনেকুৱা পৰিস্থিতি থাকিম কেনেকৈ বা বাচি থাকিম সেনেকৈ সেইটোহে টেনচন লাগি আছে ৰ'বা যি কি গৰম লাগি আছে কি কেনেকুৱা কি ক'ম আৰু তোমাক মই এতিয়া আকৌ
তেয় বহুত গৰময়া গৰমৰ কতো ওলাই যাব নোৱাৰি ন গোটেই গা চা এই গৰমত গলে গা পৰি যাব ম
অ তাকে তোৰে এই গৰম যি গৰম বেয়া এইবিলাক গ্ৰহমণ দেখছিল কি কৰিবব মন্দিৰ স এই কবাৰ ধলা ৱটাৰফল টাৰফল নিজৰ চিজৰা নদী চদি পানীত শুই থাকিব মন যাই আছে মানে মানে একদম ধৰি লোৱা শান্ত নিচাৰবোৰ জাগা এ নদী চদীত গ'লেও লাগি থাকিব প এই কিজ এই নিজৰ চিজ থাকে যত গছ চছ থাকে তাৰ ফলত এ পানী থাকে নহয় তাত ঠাণ্ডা টাইপৰ জাগা অকমান এনেকোৱা জাগাত যায় গৈ পানীত শুই থাকিব মন যায়
ৱাটাৰফল
ৱাটাৰফল ৱাটটাৰফল ধৰি লোৱা এনেকুৱা টাইপল জাগাত মানে এনেকুৱা টাইপত যায় কেনে মানে একদম মজাকে একদম থাকিব মন যাই আছে আৰু
অহ
তুমি তোমাক কেনেকুৱা গৰম লাগিছে পিছে
বহুত বেছি বাপ ঘৰত মানে ঘৰৰ ভিতৰতে থোৱাৰ ভিত ইমান গৰম বাহিৰতো উওলাই যোৱাই নাই তথাপিতো ইমান বেছি গৰম আৰু বাহিৰত গলোতো কি হ'ব
উম ফেন চেনলে একো কামেই নকৰে দেৰে অ ফেন মানে কি ক বাৰু আমাৰ ফেনখন স্পীড বহুত স্পীড আছে বাৰু বাট একো কামেই নকৰে মানে গৰমত মানে যেনেকুৱা গৰম ন
এইটোৱেটো টুৱেণ্টি ফ'ৰ আৱাৰছ স্পেণ্ড চলাই থাকিলেও মানে ঠাণ্ডা নহয়
ফেন চলিয়ে থাকেচোন ছোন ধৰি তোমালোকৰ চলি থাকে আমাৰো চলি থাকে ৰেষ্টে নাপায় আমাৰ ফেনখন কেতিয়াবাতো আমাৰ এনেকুৱা হয় নন ষ্টপ দুই তিনিদিন চলি থাকে এনেকৈ মানে ৰাতি দিন ৰাতি দিন ৰাতি দিন এনেুৱা চলিয় থাকে মে একদম এককেণ্ড ৰেষ্ট নাপায় এ ৰ হয় আৰু আমাৰ এনেকুৱা আৰু
তথাপিও চাওচোন ইমান তথাপিতো মানে গৰম
তাকেতো গৰমৰ পৰা মানে কেনেকৈ বাচিব পাৰি এইটোৱে মানে চিন্তাৰ বিষয়ে হৈ পৰিছে আৰু তাৰ উপৰি আমি এটা কাম কৰিব লাগিব একচোৱেলি মাজে মাজে কেতিয়াবা মন গলে একবাৰে নিজৰে চিজৰা যায় আৰে মজাকে পানী ফ লাকিব মন যাব ন ভাল লাগিব তাতে গলে
অ অ শুনিছো জালুকবাৰী বুত ম ৱাটাৰফল আছে
অ' ৱাটাৰফুল ভালিব কোনো আমি তাক লৈ যোৱাতে আমাৰ অৱস্থা বেয়া হব যি গৰম আৰু আহোঁতেও অৱস্থা বেয়া হৈ যাব। মানে অৱস্থা বেয়া হৈ যাব আৰু একচুৱেলি আমাৰ ওচৰে পাছৰে মানে জাগাত মানে তোমাৰ নিজৰ চিজৰা নাই নগ'লে তোমাৰ মোটামুটি টেন কিলোমিটাৰ দূৰ এইট কিলোমিটাৰ দূৰ এনেকুৱা এনেকুৱা দূৰতে আছে মানে এ ওচৰত ঘৰ ওচৰত যদি ক'বাত থাকিল হয় কি মজা লাগিল হয় সেইটো ভাবি আছোঁ। নাই ন
অ সেইটোয়েতো নাই নাই ওচৰত নাই
হা কি ক'লা
ওচৰৰে একো এনেকে নাই আমাৰ ইয়াতে মানে
তাকেটো এই মানে সেইটোৱেই ভাবি আছোৰে কি যে হব বাকী তুমি আহ কালি আহ কত গৈছিলা নেকি এনে তুমি উম কি কলা
নাই যোৱা
অ নাই কালি মই তোমাক যাই থাকোতে তোমাৰ মোৰেই ক'বাত দেখা পালো ৰবা তোমাক কালিয়ে দেখা পালো নে পৰখি দেখা পালো ন মই তোমাক পৰখি দেখা পাইছিলো চাগে তুমি ক'বাত যাই আছিলা তুমিয়ে তোমাৰ আৰু এটা ছোৱালী আছিল তুমি যায় আছিলা
অ অ মই মোৰ ফ্ৰেণ্ডৰ বাৰ্থডে আছিলে মানে ততে গৈছিলো
পৰখি বাৰ্থডে অ আচা কোনটো ফ্ৰেণ্ডৰ বাৰ্থডে আছিল তোমাৰ
অ মোৰ স্কুলৰ লগৰে হৈ ৰ'ব বহুত ওঠৰণ ফ্ৰেণ্ড হয় তাতে তাৰ বাৰ্থডে আছিল মানে ত তাতে গৈছিলো মোৰ ফ্ৰেণ্ড এজনীৰ লগত।
আচ্ছা আচ্ছা অ এ নহয় মই তোমক অ সেইটো হয় বাৰু এইফালে যোৱা দেখা পাই আছিলো তোমাক মই আৰ্মি কেম্পৰ তোমাক পোৱা দেখা পাই আছিলো তোমাৰ আৰু তোমাৰ এটা স এটা আছিল আৰু
অ' কালি অ' অ' এই হেৰি পৰহি অ' এই কেণ্টিন গৈছিলো ৰবই অ' আৰ্মি কেম্পৰ ভিতৰত যে আছে যে
অ'
নাৰেংগী এইটো ৰাইন কেণ্টিন তাতে গৈছিলো।
চাৰনম্বৰ ভিতৰত
অ' মানে গ্ৰছাৰী বস্তু আনিবৰ কাৰণে
হা হা কি ক'লা
গ্ৰছাৰী বস্তু আনিবৰ কাৰণে গৈছিলোঁ।
আচ্ছা তাতে কি গ্ৰছৰ বস্তু পাই ইমান দূৰত গলা যে ইয়াতে ওচৰত তোমাৰ ঘৰ ওচৰত নাপাই নেকি?
নহয় মানে একচেলি ত' মানে যোন জন জব কৰে কাৰ্ড থাকে আৰু ত তাতে মানে আপোনাৰ বহুত
ভাল আছে।
চব চব মানে তাত প্ৰাইজ বিলাক যিমান আছে নহয়। চব ফিফটি পাৰ্চেন্ট লয় মানে পুৰা আধা প্ৰাইচটো লয় মানে যিমান এটা এমাউণ্ট থাকিব নহয়। সেই প্ৰাইচটো পোৰা আধা লয় ইমানে তাতে ছেক্সচি বেক নলৌ
আচ্ছা মানে ধৰি লোৱা অ' তোমালোকৰ মানে আৰ্মিত যে ধৰি লোৱা। এখন কাৰ্ড যে থাকে যে। অ' সেই কাৰ্ড খন আছে মানে তোমালোকৰ
অ অ হয় হয়
সিখন মানে দেখালে তুমি বহুত মানে টেক্স যিটো টেক্স থাকে ধৰি লও যিকোনো বস্তু থাকে টেক্স ত মানে তোমালোকক নলয় আৰু ন
ন প্ৰাইজ বিলাকো বহুত লেছ
আচ্ছা মানে কি কি বস্তু পায় তাতে এনে কেনেকুৱা কেনেকুৱা টাইপৰ বস্তু প পোৱা যায় তাতে
ইউনিক পাব তাৰপিছত আপুনি মানে সেয়া আৰু এক ইমান আহ আহ চাবোন, কলগেট অ' ছাৰ্ফ ফেচৱাছ আ তাৰপিছত আপোনাৰ আহ কাপোৰ ধোৱা আহ বাচন ধোৱা ক্ৰিম ব্ৰাছ পাৰফিউম এইবিলাক এনেকুৱা মানে এভৰিথিং পায় ঘৰত মানে যি যি বস্তু লাগে আৰু চব পায় মানে আপোনাৰ চব পায়।
আচ্ছা মানে এইবিলাক ঘৰত ইউজ হোৱা যিবিলাক আমাৰ ডেইলি ইজজ বস্তু বিলাক বা এইটোয়ে কাপোৰ ধোৱা মানে সামগ্ৰী বিলাক আৰু খোৱা লোৱা উসচু খোৱায়ে নাই খোৱা টাইপ ধৰিলা ফুড আইটেম কিবা এনেকুৱা পায় নে কিবা নাই
অ' অ' স এইবিলাক পায় আৰু সেয়াও পায় কি বুলি কয়। অ' এ চি কুকাৰট, সত কেচ, গেছ, মিক্সাৰ এইবিলাকো পায়। ইলেক্ট্ৰনিক বস্তুও পায়।
আচ্ছা ইলেকট্ৰনিক বস্তুও পায় নিকি?
অ' অ'
ইলেক্ট্ৰনিক বস্তুবিলাকতো তোমাৰ মানে টেক্স চলে মানে যিটো
নাই নাই আধা আধা প্ৰাইছে লয়। কচমেটিকৰ বস্তু ডুবাই
আ ইলেকট্ৰনিকৰ বস্তুত কি বস্তু পায় এই তাতে তোমাৰ
ইলেক্ট্ৰনিকত মিক্সাৰ আছে এ চি আছে আপোনাৰ ৰাইচ কুকাৰ আছে তাৰপিছত আপোনাৰ পেন আছে ইণ্ডাকচন আছে
অ এনে এইবিলাক বস্তু পাই আৰু তাতে দাম বিলাকো বহুত কম লয় তাতে
অ মানে আৰ আধা লয় আৰু
অ তোমাৰ আৰু তাতে কি ধৰি ল এই কাৰ্ডখন থাকিলে যাব পাৰি ন কাৰ্ড খন যদি নাথাকিলো নোৱাৰি যাব
অ নোৱাৰি নোৱাৰি ত মানে অকল যোন যোনে মানে কাৰ্ডখন থাকে যোনে যোনে মানে জ্বব কৰা তাক পাট যাব
তাহাতে হে মানে কাৰ্ডখন মানে ইউজ কৰিব পাৰিব আৰু যোনে যোনে জ্বব কৰে আৰু ই ধৰি লোৱা মই যেনিবা যাব মই ধৰি লক খিনদি ভিতৰত যাব খোজো মানে মোক যাব নিদিব মে তাৰ বি সোমাব নিদিব ততে কি গ'লে কি চেকটেক কৰে নেকি মান ক
উ কাৰ্ডখন দেখাব লাগে মানে আৰু
দেখাৰ পিছত ভিতৰে সোমাব দিয়ে নে কি
আচ্ছা মানে ধৰি লোৱা গ'লো জাই কিনে কাৰখন চেক কৰাম তাৰপিছত আমাক ভিতৰে সোমাব দিব
আহ
এনেকুৱা চিচটেম আৰু তাতে আচ্ছা আৰু ধৰি লোৱা এটা একজাম পাতিলে দিলো তোমাৰ কাৰ্ড ধৰি ল মই যদি লৈ যাও তেতিয়া তুমি যদি মোক কাৰ্ডখন দিলা মই যদি লৈ যাওঁ তেতি মই কি যাব পাৰিম নেকি
নাই মানে এইবিলাক আজিকালি আজি নহয় যোৱা অ মানে যোৱাতো এনেকে ইজি নহয়
আচ্ছা মানে কিয় মানে কেনেকুৱা
কোন হয়, কি হয়, এনেকে কয়।
অ, আৰু কি ধৰি লোৱা এতিয়া তোমাৰ কাৰ্ডখনৰ তোমাৰ পাপাৰ নাম্বাৰ আছে চাগে?
অ-অ পাপা আৰু মা আছে।
আচ্ছা মানে তুমি যদি যোৱা তেতিয়া তোমাক নুহুধে নেকি?
সোধে ক সোধে কৈ দিও আৰু মই। মানে মোক পেৰেন্সৰ বুলি।
অ আচ্ছা আচ্ছা আৰু কিবা পেৰেন্সৰ কিবা ডিটেলছো সুধিব পাৰে ন ল'ব পাৰি চাগে।
অ কেতিয়াবা সোধে কেতিয়াবা আৰু ডিপেনডেণ্ট কাৰ্ড থাকে মানে আৰু সেইটো সোধে।
অ অ আত।
অ ছেক কৰে আৰু বহুত মানুহ ছানো হয় ন। এতিয়া বহুতে মানুহ যায় কিছুমানে কিছুমানে ৰৈ যায় ত সেইটো কাৰণে আৰু চেক কৰে আৰু।
উম মানে কি এইবিলাক বস্তু বহুত টেক্স কম কৰি দিয়ে ন। চ' কিছুমান ধৰি লোৱা দোকান চোকানে বেছি বস্তু আনিকিনে ধৰি লোৱা বেছি দিব পাৰি ন ছ সেবিলাক সেইকাৰনে কৰে ছাগে ন। বুত ধৰি লোৱা বহুত এইবিলাক চেক টেক কৰি কেনেহে লয় আৰু এইবিলাক।
অ অ সেইটোয়েতো ভালেই বাৰু চেক কৰিব লাগে। হয় বাৰু দিয়ক।
আৰু কি ক ধৰি লোৱা এনেককা ধৰিল তাতে তোমালোকে ধৰিলোৱাব টেক্স নলয় ন চব বস্তু কমতে পোৱা। যায় হা চ' তাতে ধৰি লোৱা আ বহুত বেছিকে বস্তু কি আনিব পাৰি নেকি নে কিছুমান লিমিট। থাকে নে লিমিত নাথাকে না এখিনি যিমান আনে তোমাৰ ইচ্ছা আৰু
থাকে মানে চব বস্তু একেলগে মানে এটা মান্থত মানে এটা এমাউন্ট থাকে। আৰু বস্তুবিলাকৰ লিমিট থাকে।
আটচা মানে এমাউন্টটো কিমান এনে? কিমান কিমান এমাউন্ট হয় আৰু মানে কিবা থাকে নেকি ইমান লাখ ইমান হেইয় হাজাৰ।
নাই, এইটো আমি গম নাপাও মানে। এইটো যোনেই বিল কাটিব ন সিহঁতি গম পায়।
মানে আচ্ছা তাহাঁতক সুধি দিলে কৈ দিয়ে আৰু আমাৰ ইমান বাচি আছে।
অ-অ ইমান আছে, এভেইলেবল বেলেঞ্চ আছে। বাট আমি একচুৱেল কিমান থাকে
হয়, আচ্ছা ধৰি লোৱা এনে আন্দাছ এ। কব গলে